হেল্ল'!
হেল্ল'?
উম, কোৱা!
অ কি কৰি আছা
আছয় নাই তুমি?
মই এনে আছো ৰ'বা গৰম লাগিছে খব ন
একদম ভয়ংকৰ গৰমো একদম অশান্তি লাগিছে আৰু দেই।
এই বহুত পইছে ন!
মানে ঠাণ্ডা দিনে ভাল বুইছাানে
মইতো ঠাণ্ডাখিনিয়েই ভাল পাওঁ ন,।
উম
গৰম দিনকেইটাইাহে অলপ মানে দিগদাৰ কৰে আৰু
তোমাৰ, তোমাৰ ধৰা বোলে। বেছিকে বোলে ঠাণ্ডা লাগিছে কাপোৰ এসোপা লৈ শুই থাককা,। হয় গল এতিয়া তোমাৰ এতিয়া তোমাৰ গম দিনডালত তুমি একো কৰিবও নোৱাৰা
তাকে,।
খানৰ খাৱাও তোমাৰ গৰম গৰম আহে তুমি কি কৰিবা শুনিছনে? হেল্ল'! শুনিছ নাই? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' কিয়ল তোমাৰ মাত নহল যে কিয় হেল্ল'!